অ, হয় শুনিছানে?
হয়-হয় ককচোন।
ভালনে খবৰ?
আছো দিয়ক, আপোনাৰ?
ভালে ভালে।
অঁ
খোৱা হ'ল?
হয় খালো আপুনি?
খালো দিয়া, উম খালো। এনে হেৰি, এ কথা এটা কাৰণে ফুোন মাৰিলো।
অ, কওকচোন
তুমি ঘৰত কাম বন কৰা নে মাহঁতক সহায় কৰা নে মা দেউতাক?
কাম বন হয় কৰো মই আপোনাৰ আহ মা দেউতাক উহ, চোন মই বহুতখিনি সহায় কৰোঁ মই ঘৰৰ এজনে ল'ৰা যে। গতিকে গোটেইখিনি কাম ময়ে কৰিব লাগে। হয়-হয় তেনেকুৱা থাকে বাৰু কিন্তু আমাৰ সৰুৰে পৰা মানে বহুত, আপোনাৰ এনেকে কষ্টত ডাঙৰ হোৱা গতিকে মই মানে গোটেইখিনি কাম নিজে কৰি, উহ সৰুৰ পৰাই কৰি আহিছো সেইটো কাৰণে মই এতিয়াও পাৰো আৰু।
অ, কি কি নাম কৰা শুই উঠা পা ধৰি কেনেকুৱা কেনেকুৱা? কোৱাচোন কি কি কৰা?
বিশেষ একো নাই মই আপোনাৰ আপোনাৰ কেতিয়াবা চাৰিটা কেতিয়াবা পাঁচটা তেনেকুৱাত খাৰে পাও বেছি দেৰিলৈ মানে নাথাকো আৰু মই পুৱা মই সোনকালে সাৰ পাওঁ। সাৰ পুৱাৰ পিছত আপোনাৰ মই প্ৰথমতে আপোনাৰ এ হেৰি দি পেলে এঙা - এঙা দি পেলে। উম তাৰ অ এঙাৰ দি পেলাই দাঁতটো ঘ দাঁত ঘহো। এইবিলাক আপোনাৰ আপোনাৰ আজিকালি আধুনিক যুগৰ যিবিলাক ওলাইছে এইবিলাক মই ব্যয়ৱহাৰ নকৰো এনেই। সৰুৰ পৰা মই এঙাৰ এঙাৰ দি পেলাই। ভাল নাপাওঁ আৰু সৰুৰ পৰা যিহেতু আমি এনেকেই ডাঙৰ হোৱা, গতিকে আমাৰ ঘৰত সেইটোৱে চলে। এ এনেকে কৰি লৈ মুখ ধুই আপোনাৰ মাহঁতক সেৱা কৰো। পুৱা উঠি। সেৱা কৰা পিছত গৰম পানী খাওঁ কিন্তু দেই প্ৰতি পুৱাই পুৱাই। তাৰপিছত মাহঁতক সেৱা- চেৱা কৰি, মই ঘৰৰ কি কৰো আপোনাৰ এ হেৰি। কৰো, এয়া শাৰীৰিক আপোনাৰ হেৰি কৰো ব্যয়াম কৰো।
অ।
ঠিক ব্যায়াম কৰাৰ পিছত আপোনাৰ তেতিয়ালে আপোনাৰ পাঁচটা চাৰে পাঁচট মান বাজে আৰু, ব্যয়ায়াম কৰা আৰম্ভ কৰা, কৰো যেতিয়া। ছটা মান ছটা মানে। আআ আধা ঘণ্টা, পঞ্চল্লিশ পঞ্চল্লিছ মিনিট আধা ঘণ্টা পঞ্চল্লিছ মিনিট মই তেনেকৈ মানে শাৰীৰিক ব্যায়ম কৰোঁ।
উম ভাল কথা, সেইটো আজিকালি মানুহবিলাকহতে সময় দিব
হয়, আজিকালি মানে সময় নিদিয়ে সেইটোৱে আজিকালি আপোনাৰ এইয়া মোবাইল ওলাই গ'ল যে। আপোনাৰ এইটো কাৰণে মানে। আপোনাৰ মানুহবোৰে কি কৰে, আপোনাৰ ৰাতিপুৱা উঠি আপোনাৰ মানে সেইটোয়ে চাই মানে। ক'ত কি বাতৰি চলিছে কিবা কিবি। আৰু কি বুলি কয়, ক'ত নাই। মোৰ মোক বৰ্তমানলৈ মোবাইল দিয়াই নাই মাহঁক কৈ দিছোঁ বাৰু নেলাগে বুলি।
উ তুমিতো নৱপ প্ৰজন্মৰ ল'ৰা ন এজন। তোমাৰ কি লাগতিয়াল বোলা বস্তু।
নাই নাই মোৰ মোৰ মোৰ বৰ্তমানলৈ মোবাইল নাই। মই দেউতা মোবাইলতে যি কৰো দেউতা মোবাইলতে কৰোঁ আৰু।
অ।
তেনেকে আমাৰ ঘৰৰ মানে অৱস্থাও ইমান মানে, শাৰীৰিক হেৰি নহয় আৰু। গতিকে আৰু ইমান আৰু। মাহঁতক এ মানে, অ ব্যায়াম ব্যায়াম কৰো কৰি লৈ পেলাইহে না অ মাহঁতকতো তোমাৰ উঠি পেলাই সেৱা চেৱা কৰোঁয়ে। কৰি লৈ মই সেৱা কৰি লৈ চাৰে পাঁচটামান বাজে তেতিয়া মই মানে হেৰি কৰো, আপোনাৰ এয়া আমাৰ গৰু আছে, ছাগলী আছে। এয়া, মই লৈ যাওঁ পথাৰলৈ আউ মাৰ পথাৰখন মানে দূৰ আছে। আঁ! উ, এক, এক ডেৰ কিলোমিটাৰ মানে খোজকাঢ়ি যাব লাগে। ঘৰৰ বাৰীত পৰা গোটেই কেইটা আ, আমাৰ গৰু আছে, গাই গৰু আছ প্ৰায়, চাৰিজনী। দমৰা- পোৱালি আছে দুটা, গোৱা তোত আপোনাৰ আহ, মুঠ আপোনাৰ উ, ছজনী গৰু আছে আমাৰ। আৰু ছাগলী, ছাগলী আছ তে আপ পোনাৰ চাৰিজনী, গোটেই গোটেই কেইটাকে ওলাই পেলাই মই বাহিৰত ৰাখি পেলাই পানী দুনি দিওঁ ৰাতিপুৱা পৰা উঠি। পানী দুনি দিয়া পানী দুনি দিয়াৰ পিছত এ! মই গোহালিটো আ' চাফা, চাফা কৰোঁ। পৰিষ্কাৰ, পৰিষ্কাৰ
আ, তুমিয়ে যি ইমান চব কৰা, চব কৰা কি ঘৰত মানুহ বেলেগ নাই? এম, কি মা নকৰে নে মাহঁতে?
মায়ে মানে, আ' এতিয়া মায়ে পথাৰলৈতো এক, ডেৰ কিলোমিটাৰ মায়ে, খোজ কাঢ়ি পেলাই গৰুটো লৈ যাব নোৱাৰে। সেইটো হয়, মাহঁতৰ এতিয়া বয়স হৈছে, বিষ চিষ হয় কঁকালৰ বিষ কিবা, বিষ দেউতাও তেনেকে মানে দেউতা তাতো সময় নাথাকে, দেউতাই উঠিয়েই দেউতাই হাললৈ যায়গৈ।
অ'।
তাৰ পিছত মানে, মই গৰুকেইটা লৈ যাও নি পেলাই মই এৰাল দিওঁ, দেউতা বহুত সোনকালে যায়গে। মানে, আ' পুৱা পোহৰ নোহোৱা আগত দেতাই হাললৈ যায়গে।
অ'।
আউ, আমাৰ পথাৰ আছে। আপোনাৰ আ' আমাৰ ৰোঁৱাতলি বহুত দূৰ, আপোনাৰ দুই কিলোমিটাৰ মান যাব লাগে, দেউতা চাইকেলতে যায়গে। নাঙল বান্ধি পেলাই চাইকেলতে, আজিকালিটো নাঙল ব্যৱহাৰ নক কৰেই মানুহে।
নাই, নাই।
হেয়া আমাৰ তেনেকুৱা আৰু, তাৰ পিছত যায়গে, যোৱাৰ পিছত এ হেনেকে মই যাওঁ গৈ পেলাই গৰুকেইটা বান্ধি কৰি থৈ আহো, হেইখিনি কৰোতে মোৰ এঘন্টামান যায়গে তাতে। যিহেতু খোজ কাঢ়ি যাব লাগে ইমান দূৰ।
দূৰ আছে, অ দূৰ আছে।
এঘণ্টামান যায়গে তাৰপিছ ঘৰত আহো আহি পেলাই মায়ে চাহ চাহ বনাই থৈ দিয়ে দেতাও আহি পায় এতিয়া সেইখিনি সময়তে
অ
তাৰ পিছত আমি একেলগে বহি পেলাই আমি আমাৰ পাকঘৰতে চাহ খাওঁ
উম
হেৰি বনাই মায়ে আমাৰ ঘৰত পুৱা পোৱা পুৱাই মানে আপোনাৰ এ হেৰি চলে জলপানটো চলে আৰু
অ মই কাম চম কৰে আৰু বিস্কুট দি বিস্কুট দি টো চাহ খালে নহব ন ভাত হোৱালৈকে
আৰু আপোনাৰ পেটটো ভৰি থাকিলে কাম কৰি মন
সেইটো হয় আৰু আগৰ জলপানত যিটো মানে সোৱাদ আছে সেইটো এতিয়া বিস্কুট সেইটো বুজি নাপাব
নাপায় নাপায় সেনেকুৱা তাৰ পিছত যাওঁ গৈ পেলাই মায়ে দিয়ে চাহ তাহ দিয়ে চাহ খাওঁ চাহ খাই দেউতাও খায় খাই লৈ পিছত আৰু দেউতাও তেনেকে আকৌ এ হাজিৰা মাৰিবলৈ যায়গৈ যিহেতু আমি তেনেকে আমি গাঁৱৰ মানুহৰ আমাৰ ক কৰ্ম সংস্থাপন বুলিলে আৰু আৰু সেয়াই হাজিৰা কৰে দেউতাই মই কেতিয়াবা দেউতাৰ লগতো যাওক সহায় কৰি দিওঁ দেউতাই মানে আপোনাৰ হেৰি কৰে এ ম পকি মিস্ত্ৰী
অ
অ দেউতাৰ লগতে যাও কেতিয়াবা বন্ধ বাহিৰত আৰু যদি বন্ধ নাথাকে মই মহাবিদ্যয়ালয় যাওঁগে
অ
তাৰপিছত গৈ পেলাই যাওঁগে আৰু আমাক মানে পুৱাই চাহটো খোৱাৰ পিছতে আকৌ মায়ে ভাতটো দিয়ে দিয়ে মানে আমাৰ ঘৰত ভাতটো পোৱা থাকিবয়ে হয় হয় দেতাই মানে খাই দেতাই খাই বৈ দিনতটো ওলাই যায় দেতাই খাই বৈ লগত লৈও যায়
অ সেইটো সোনকালে উম নহ নহয় দিব যদি হাজিৰাটো কমাই লয় তেতিয়া মানে নিজৰ দিগদা হয়
হয় হয় দেউতাই মানে এতিয়া এতিয়া হাজিৰাটো কমাই দিলে আমাৰ ঘৰখন চলিবলৈ দিগদাৰ যে মানে দে তাই কয় ঘৰ পৰাই নিমখে পানীয়ে যি আছে এ লৈ যাম আৰু হাজিৰাটোতেও মানে অলপ বেছিকে পাও ক অঞ্চলক এই তেনেক আকৌ আমি আম উ দুপৰীয়াটোত আমি দেউতাও নাথাকে মই নাথাকো মা থাকে অকল
উম
তাৰ পিছত আহো আহি পেলাই মই আকৌ বিদ্যালয়ৰ পৰা আহি পেলাই আকৌ মই পথাৰলৈ যাব লাগে ভাত পানী খাই লৈ আকৌ পথাৰলৈ যাওঁ গৈ পেলাই আকৌ‌ গৰুকেইটা আকৌ লৈ আহো আহি লৈ ঘৰত বান্ধো
বান্ধি কৈ
বান্ধি কৰি লয় তে সেইখিনি সময়ত দেতাও আহে আৰু কেতিয়াবা মই নেবান্ধিলেও দেতাও আহি পেলাই দেতাই বা বাৰু যিহেতু মই বিদ্যালয়ৰ পৰা আহি য়ালৈ পা আহি পাও যে
উম।
তেতিয়া দেউতাই উম, ভাবে কি আহি পাইছে ভাগৰ লাগি আছে যে, নকয় আৰু নিজে যায়গে।
অ', অ', অ', অ', মিস্ত্ৰী আমাৰ নাযায় জানো?
যায়, যায়। নহয় এ আপোনাৰ ঠিকা লয় যে, কেতিয়াবা কে কেতিয়াবা ঠিকা লয় যে, তেতিয়া আপোনাৰ মানে যেতিয়া তেতিয়া আহিব পাৰে। বুজিছেনে? অ', তেনেকুৱা তাই আহি পেলেই তা ত প সন্ধিয়া সময়ত ধূপ ধূনা, চাকি জ্বলাও। মায়ে জ্বলাই। গোঁসাই ঘৰত সেৱা চেৱা কৰি লৈ, আমি আগবাঢ়ো আৰু বাকী কামখিনিত। মানে পঢ়া, পঢ়া শুনা কৰো ভিডিঅ' শুনে। আমাৰ বিশেষকৈ কাৰেণ্টৰ ব্যৱস্থা নাই।
কি কি কিহত থাকা? চাকি চাকি পোহৰ।
তেনেকেইে আছে আৰু মোৰ মানে আমাৰ আমাৰ ডেইলি লাইফ আমাৰ মানে আ প্ৰত্যেকটো দিন এনেকেই পাৰ হয়, আৰু।
অহ।
আৰু আপোনাৰ হেৰি আছে আমাৰ উম, গৰু আছে যিহেতু চাৰিজনী গাই গৰু আছে। এজনীয়ে ডেইলি, বাৰ লিটাৰ মান গাখীৰ পাওঁ।
এজনীয়ে দিয়ে?
নহয়, নহয় চাৰিজনী মিলাই বাৰ লিটাৰ মান হয়।
অ', অ', সেয়া বেছি বেছি চাগে, সেয়াও কাম হয়, এনে এনে, এনে হাঁহ পাৰহ নাই?
হাঁহ, পাৰ আছে মুৰ্গী, মুৰ্গী আছে। হেয়া মায়ে, মায়ে চোৱা চিতা কৰে আৰু সেইখিনি। আমি খেতি বিশেষকৈ আমি খেতি, খেতি আমি